আহ
অ' শুনা পাই আছো নে ভালকে?
অঁহ
উম কি কৰি আছ?
এইয়া ভাতটো বনাই আছিলো, তই?
আচ্ছা, আচ্ছা, মই এই ভাত পানী খাই অলপ বাহঁতৰ লগত অলপ খোজ কাঢ়িব আহিছিলো।
অহ
উম ভাত এ মাংস, তই কিহে বনাইছ ভাত?
মাংস ভাত
অঁ অঁ, শুনচোন কাইলে প্ৰ'টিন লাগে নেকি?
উম
ঠিকে আছে ঠিকে আছে বাকী জিম চিমো যাবি জিম চিমো যাবি আকৌ যদি প্ৰ'টিনো লাগে। হেৰি কাইলৈ দৌৰিব যাবি নে? হেল্ল' তোৰ মাতটো অলপ ফাটি ফাটি আহিছে, অ অ কেইটা বজাত যাবি? কেইটা বজাত যাবি?
চাৰিটাত।
চাৰিটাত? অ' হেৰি মোকো ফোনটো কৰি জগাই দিবিচোন মই মানে সাৰ নাপাবও পাৰো সেইকাৰণে।
টো লগাই থ বোলো।
অ' অ' মানে হেৰি এলাৰ্মটো লগাই থম বাৰু।
উম, চাইকেল নে
অ' অ' হ'ব।
তাকে, উ, হেৰি আজি জিম গৈছিলি নিকি?
আজি জিম নগ'লো, আজি দেওবাৰ যে আজি জিম বন্ধ মানে আজি সেইকাৰণে।
অ অ
কাইলে সাঁতুৰিবি নে নাই?
অ' অ' অ' বাকি সেই মাহঁতে কি কৰিছে?
মা মামাৰ ঘৰত আছে, পাপাহে আছে।
অ' অ' অ' ঠিকেই আছে তেতিয়াহ'লে। ভাত তই আজি ৰান্ধনি তই নেকি?
ৰান্ধনি মই।
অ' তই জিমত গৈ পেলাই এনে কিহৰ কি কি কি মাৰিবিগে এনে? এই মানে কছোন তই কি কি মাৰাৰ প্লেন কৰি আছ? জিমত তই এনে কি কি জিমৰ এনেই কি কি গ'ল আছে তই কছোন মানে মোক
মেইনলি মোৰ প্ৰথম হেৰি মোৰ ফেট লছটো কৰিব লাগিব পুৰা চেছ। ফেটৰ তাৰ পাছত পেটটো
আচ্ছা চেষ্টৰ চে চেষ্ট হেৰি তোৰ চেষ্টত ইমান ফেট দেখাই নাই মই দেখোন, তোৰ পেটটোহে বেছি ফেট আছে।
অ' পেটৰ অলপ ল'ৱাৰ বেকত ফেট অলপ আছে।
অ' তাৰ পিছত হেৰি বাইছেপ তাইছেপ মাৰিলি তাৰ পিছত আৰু কি, লেগৰ মাৰিবি নে নাই?
অ লেগৰো কৰিব লাগিব।
অ' লেগটো কৰিলে বেছিকে সেই ফেটটো কমে
অঁ
অ', অ, তই এতিয়া কোন তাৰিখৰ পৰা আহিবি এনে? আচ্ছা এক তাৰিখৰ পৰা ন? ফার্স্টৰ দিনাখন টো কাৰ্ডিও কৰিব দিব চাগে হেৰি ফার্স্টৰ দিনা হেৰি বেছি হেভি ৱৰকাওত কৰিব নিদিয়ে চাগে।
অ', অ।
উম এ আমাৰ এইকেইদিন পুৰা ৰাণনিং দি আছো খুব দৌৰিব লাগিব ভালকে দৰাটো আনিব লাগিব পোৰা এ দৰাটো বহুত কষ্ট হয় লেগু হৈ যায়তো।
অ', ফাচততে হেৰি তই সেই শেটো জিমুত গৈ পেলে তই ষ্ট্ৰেংটো আনিব চাবি ষ্ট্ৰেংটো। ষ্ট্ৰেং অ', এতিয়া দওৰি পেলে ত ষ্টেমিনাটো আহি গ'লেতো সেইতো চব পাই যায় মানে।
অ', সেইটোয়ে ভাবি আছো তাকে।
অ', এতিয়া তোৰ জদি ধৰি ল টোৰ ফৰামচটো পৰিব বহুত বেছি ফৰামচত পৰিব।
উম-উম,
উম বাকী কি কিমান কিলোমিটাৰ দৰ?
অ', আজি তোৰ আঢ়ৈ কিলোমিটাৰ ধৰিলো। অ', যাওতে আহো তাৰ পিছত আহোতে খোজকাঢ়িহে আহিলো দৌৰিব নোৱাৰিলো আৰু। আজি ষ্টাৰ্ট কৰিছোহে যে।
অ', অ, ময় এতিয়া কাইলৈ পৰা যাম তেতিয়ালে আৰু হেৰি
অ'।
ক'ৰবাত খানা এটা খাব লাগিছিলে জাননে লগৰ গোটেইকেইটা মিলি পেলাই মানে দূৰত দূৰত যোৱাৰ আগত
অ'
অ', এতিয়া চেচালৈকে যাও নেকি?
এ চাও ৰ এতিয়া বতৰতো বৰষুণো দি আছে নহয়। কেইদিনমান ৰ'দ দিয়ক গৰমটো হওক শুকান হওক জেগাবিলাক।
অ', এই ৰদো দি আছে বৰষুণ দি আছে সেইকাৰণে দিগদাৰ হৈ আছে মানে।
উম, উম তাকে।
ক'বলৈ হেৰি মানে, হেৰি হৈ আছে।
ইয়াৰ পৰা ৰ'দ বুলি কৈছ পাহাৰত যদি বৰষুণ দি আছে তেনেকুৱা হলে বেয়া লাগিব না।
অ' পাহাৰ সেইটোৱে আগত তাত বৰষুণ বৰসোন দিলে বেয়া লাগিব বনোৱা মেলাাতো সেই দিগদাৰ হৈ যাব আৰু চাগে ইয়াতে বনাই আমি লৈ যাব লাগিব ৰদ দিলে ইমান পদকেপ পালি নকৰিম মই ছাগে।
তাকে নহয় বনাবলে জেগা ঠাকিব বাৰু বাহিৰতো যাব দলংখনত তলত।
অ' তাতো বনাব পাৰ বাৰু তাতো আকৌ বনাই তালয়কে নিয়াত কে তয় বনাই মিলি লই গলে তে বেছি ভাল হব আৰু।
অ'।
অ' ময় মানে এয়া অলপ খোজ মই মানে এয়া অলপ খোজকাঢ়িবলে আহিছিলো মানে বাটত।
ভালে হয়চে ভালে হয়চে খাই ভাত খোৱাৰ পিছত খোজটো কাঢ়িব লাগে।
অ' ভাত খোৱাৰ পিছত খোচটো কঢ়ি দিছো অলপ।
উম বাকি গেম চেম নাই খেলা নেকি?
খেলিচনেনাই?
মই ইমান নেখেলো।
অ' মই এইবোৰ আজি এইকেইদিন খেলাই নাই এইকেইদিন মানে কি হ'ল হেৰি মই গেম অফ থ্রোনস খন চাই আছো মানে সেইখন চিৰিজখন খতম কৰি পেলেহে মই গেম চেমত লাগিম মানে।
অ', অ'।
অ', বাকী এতিয়া মানে আকৌ গিৰ পুচিব নালাগো আৰু।
অ'।
তই কিবা মভি চভি চাইছ নাই?
মবি মই ফৰ্মখন চাইছিলো। মোৰ শেষেই হোৱা নাই, সেইখন শেষ কৰি ল'ব লাগিব।
অ', এই অসমীয়া নতুন মুভি এখন আহিছোনো চুপা-চুপি বুলি।
চুপা চুপিখন চালো বাৰু।
চালিকে নি মই এতিয়ালৈকে চোৱাই নাই। আজি কৰ্ণৰ লগত যোৱা কথা আছিলে, তাকে সি চাগে ট্ৰাক লৈ কবালৈ গল সেইকাৰণে যোৱাই হোৱা নাই।
অ', বেয়া নহয় ভাল হ
অ', কাইলৈ পৰহিলে মানে চাবগে লাগিব চাগে। চামগৈ এইকণ চোৱাই নাই মানে অ'। থাকে সেইটোকে চাই মেলি আকৌ বেলেগ মই কি হ'ল হেই গেম অফ থ্ৰ চাই আছো এইখন মানে বহুত ডাঙৰ চিৰিজ ন ৱেব চিৰিজখন।
কেনেকুৱা ব্ৰিটিছৰ দিনৰ তেনেকুৱা টাইপৰ নে-নে কেনেকুৱান ফিউচাৰিষ্টিক?
মানে কি আৰু এই আগৰ দিনৰ মানে।
অ', অ', অ'।
এইটো, এইটো, এইটো, এই এইটো, এইটো এই কাহিনটো মানে এইটো হেৰি। ইয়াৰ নহয় এইটো ইংলেণ্ড চাইডৰ চাগে।
অ', অ'।
উ মানে মইটো জিঅ' হস্তা চাই আছো মোৰ মানে জিৰঅ' হস্তাৰ প্ৰিমিয়াম লৈ থোৱা আছে যে।
অ', অ', জিও হস্তা কিমান নো?
এ মোৰ ওৱান ফৰ্টি নাইন লৰা আছিলে এমাহৰ।
অ', অ'।
বাকীটো সেই নেটফ্লিক্সো পাই যাবি।
অ'।
উম নেট পুলিচতো পাই যাবি আৰু সেই মানি হাইস্ত চাব, মানি হাইস্তখন চালি নাই?
মানি হাইস্ত নাই চোৱা, চাবহে লাগিব। এ মই ইমান ৱেভ চিৰিজ সেইবিলাক চিবা নাচাও যে। মই ইমান এইবিলাক চিনেমাও, ৱেব ছিৰিজ নাচাও যে।
হয় এইখন মানি হাইষ্টখন চাবি মানি হাইষ্টখন চাই বহুত টুইষ্ট মানে চাই মজা লাগে এইখন আৰু এতিয়া এই দুহেজাৰ তাৰপিছত সেই ছিজন ছিক্সখননো লঞ্চ হ'ব বুলি কৈছে।
অ', আহ।
উম চাই মজা লাগে মানে এখন।
তাকে।
তই চাব পাৰা এখন।
উম।
বাকী তই যদি হিন্দী চিনেমা চাওঁ বুলি ভাবিছ, ডেকিত বুলি এখন নতুনকৈ ওলাইছ সেইখন চাব পাৰ।
স্পেলিংটো কি ডি এ চি অ' আইই টি।
ন ডি এ কে আই টি।
অ', অ', ডি এ কে আই টি ন?
চাই এইখন চাই বহুত মজা লাগে মানে, বহুত বেছিয়ে মজা লাগে।
দি এ কে আই ডি।
ডি এ কে আ টি অ'। অলপ পূজা ঠাকুৰ আছে, বহুত মজা লাগে। এই সীতাৰাম খনজে চাইছ নাই? সীতাৰাম খনজ যে। তাহ যে হিৰঞ্জনজন যে আছে যে।
অ', অ'।
এদিন আগ
অ - অ।
উম - উম।
তাকে তোমাৰ মানে দিনৰ এবাৰ খাও এতিয়া ভোকে লাগিছে।
অ, ময়ো দিনত সে এবাৰে খাও ৰাতি দুব ৰুটি খাও। আজি আকৌ সেই জেঠাই আ জাজি যাব জা। ঠাইত বাহত আহিলে যে সেইকাৰণে আজ ৰুটি খোৱা নহলে আজি ভাতেকে খাই দিলো মানে।
অ, জেঠাইহতৰ ঘৰ কতনো?
জেঠাইত ঘৰ সহামতিত।
অ, বা জনে কি পঢ়ি আছে?
তাই এইবাৰ হেৰি বি - বি এ কৰি আছে।
অ - অ আমাৰ মানে আমাতকে দুই তিন বছৰ ডাঙৰ হ'ব আৰু।
মোটকে এবছৰ ডাঙৰ।
অ- অ- অ মই দুহেজাৰ ছয় চনত বাৰু। মোৰ দুহেজাৰ ছয় চনত।
অ, তে সিমানেই হ'ব চাগে ডাঙৰে হ'বাগ উম,
য়েছ, নেক্সট এতিয়া কি - কি পৰীক্ষা দিম বুলি ভা
পৰীক্ষা এতি এন ড এ দি বুলি ভাবিছো সেইকাৰণেইদৌৰা ষ্টাৰ্ট কৰিম আজি দৌৰিছিলো বাৰু। এতিয়া ভৰি চৰিবোৰ পুৰা বিষাই আছে মানে অ, ভৰি চৰিবোৰ পুৰা বিষাই আছে। মই সেই দুই ক দিনা মানে তৰা নেকি?
অ, এন ডি এফ টোৰ মিনিমাম পাচ ছয় কিলোমিটাৰ মান ধৰিব পাৰিবই লাগিব পাচ মিনিটত নে ছয় অ, নহয় বিশ মিনিটত।
অ - অ সেইটোয়ে তাকে মই সেইকাৰণে দৌৰিব লাগিব প্ৰেক্টিচ কৰিব লাগিব ভালকে। প্ৰেক্টিছ কৰা হয় নাই আজি এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰি দিছো এতিয়াৰ পৰা ৰেগুলাৰ দৌৰিম আৰু খতিক বৰষুণে দিয়ক বা ৰদে দিয়ক। কেছ নাই।
তাকে।
তেনে একেলে দৌৰিম ন কাইলে পৰা।
অ- অ ঠিক আছে বাৰু।
শনিবাৰে দেবাৰে ৰাতিকে দৌৰম হা ৰাতি দৌৰি ভাল লাগে মানে।
অ, শনিবাৰ দেবাৰে অ, এই ষ্টেচনৰ ফালে দৌৰি দিম। একেটা জেগাত দৰি - দৰি সময় লাগিব নহয় নহলে।
অ, দে দেৰি দিয় মইব সেইকাৰণে শনিবাৰে একবাৰে ষ্টেচনৰ ফালে গুছি যাম। অ, হাইৰে ভালে। মাৰি দিম অ, ভাল দিবা নেকে হেৰি ডেকা দৌৰিলৈ জে দৰিবলৈ বৰ অশান্তি লাগে মানে।
তাকে অ,
উম, তেতিয়া কাইলে ফিল্ডত দৌৰিমগে ন।
অহ',
অহ, হ'ব এতিয়াত সেই চাৰিটা বজাত যাবি নেকি?
পুৰা চাৰিদাৰ উঠি যাবি আৰু।
হ'ব সোনকালে শুব লাগিব তেতিয়াহ'লে।
সোনকালে শুব লাগিব মই শুবই লাগিছিলে এতিয়া ভাত চাত বনাই খালে অকণ দেৰি হ'ব এঘাৰটা মানত ম দিনত অকনমান ফুই দিম অ,
অ, মই এঘাৰামানলৈ শুব লাগিব।
উম, তাকে এতিয়া ভয়ে লাগিছে কলেজ আৰম্ভ হোৱাৰ পিছত সেই ৰুটিনখন ফলে অকন টান হব পঢ়িব কল দিবতো।
অহ, সেইটো হয় বাৰু। আবেলি - আবেলি কৰিব লাগিব চাগে আবেলি - আবেলি আকৌ জিমলৈও মোৰ যাব লাগে আবেলি কৰিবলৈও নহয়।
ক লাগিব মানে ধৰি লও এদনে এদিনি দিম কৰিব লাগিব প্লা দৰাটো কাৰণ দৌৰিলেহে চাকৰি পায় জৱ মা ডাঙৰ হৈ পেলাই লাভ নাই।
অ নবা ৰাতিপুৱা দেওবাৰ হব বাৰ ৰাতিপুৱাাতটো
অ ৰাতিপুৱা পুৱোৱা হ'ব বাৰ কিন্তু সেইটো শ্লিপ চাইকেলটো মিলাব লাগিবতো ৰাতি অকমান দেৰিলৈকে পঢ়িব লাগিব এতিয়া জিম পাৰি পঢ়িবলে তৰ ধৰি লও তই িম কলেজত গলি তিনটা লাগে হয়নেে
অ
আহি পেলাই খাই বৈ খোৱালে তোৰ পাঁচটা বাজিবই
ৰাতি পঢ়াটো মিলাই দিব লাগিব সেইকাৰণে ৰাতিুৱা অ
ত আঠটা বাজিবই তই তটো আ ধৰি লোৱা নটা বা পঢ়িলিম ভাত চাত খাই নট পৰা পঢ়িলি নটাৰ পৰা মিনিমাম তই এটা লৈকেতো পঢ়িবই লাগিব
সেইবাদ
এটালৈকে পঢ়াৰ পিছতই এটা বজাৰ পৰা ছটা বজালৈকেতোু শুবই লাগিব
অঁ
আমি কাম এটাাক পাওঁ আৰু ছটা বজাত ছটা চাৰে ছটা বজাত দৌৰি দিম
অ আৰু কলেজ কলেজো কলেজো ইমান কেচ নানয় নগলেও মানে মাজে মাজে কোমাই কি কৰিবা
কিমান দিন ডেৰশ দিন মমান খতি কৰিব পাৰ
সেই নহয় দে এশ দিন খ্ষতি কৰিলে দেখোন ফিফটি পাৰ্চেণ্টেই গুজি যাব দেখোন
অ দেৰশ দিন নহয় কিব এশ বিশ দিন নে কা নাছিলে চেভে ফাইভ টোে গলে
এশ বিশ মই শুনাাম দে পঁচাশী দিনহে হ'ব
মানে হেই এশ দিনত তোৰ পঁচিশ দিন যাব লাগিব ন
অ অ
দুশ দিনৰ পঞ্চাশ দিন অ সিমানেই হ'ব চাগে
মানে পাতচল্লিশ দিন তই পোন্ধৰ দিন খতি ক পাৰ
উম এয়া সেইটোৱে অ
তাকে পৰাপক্ষ ক্ষতি নকৰি কিছমান কলেজত পঢ়িবলৈও লাগিবতো এতিয়া
উম সেইটোৱে
নাই এদিন এদিন পঢ়ি ত প চা দিবকে নোৱাৰো নহয়
উ কলেজত এতিয়া ভালকে পঢ়িবও লাগিব এতিয়া নপঢ়িলেও এতিয়া দিগদাৰ হৈ যাব ঔ ঠিক আছে দে হ'ব তেতিয়াহ'লে
উম উম
অ